হয়, হেল্ল, হয়, শুনিছে নে?
হয়, হয়, শুনিছোঁ। আপুনি শুনিছেনে?
হয়, মইয়ো শুনিছোঁ। কি খবৰ আপোনাৰ?
মোৰ ভাল দিয়ক। আপোনাৰ?
হয়, মোৰো ভালে। আজি, আমি ভ্ৰমণৰ কথা পাতিব পাৰো ন?
হয়, হয়, নিশ্চয়।
হয়, । আপুনি কওঁকচোন, আপুনি ক'ত, ক'ত গৈ পাইছে?
অ, মই তেনেকে বিশেষকে অসমৰ ভিতৰতে বহুখিনি ঠাই গ'লো। আৰু অসমৰ বাহিৰত ক'ব গ'লে আ আপোনাৰ শ্বিলং পিনে গৈছিলোঁ। হয়, শুনিছেনে?
হয়, হয়, শুনি আছোঁ মই।
হয়, অসমৰ ভিতৰত গ'লো বহুতখিনি ঠাইয়ে আৰু অসমৰ বাহিৰত ক'ব গ'লে মই শ্বিলংপিনে গ'লো।
হয়,
বিশেষকে যোৱাৰ, যোৱা আপুনি ক'বচোন, আপুনি ক'ত, ক'ত গ'লে?
অম, ময়ো মই অসমলৈ অসমৰ কেইটামান ঠাই চালোঁ। তাৰপিছত মই হায়দাৰাবাদ গ'লো আৰু কল কাতা গৈছোঁ।
আচ্ছা, আচ্ছা। আৰু, আৰু আপুনি ক'ত যাব বিচাৰে অলপ জনাবচোন?
হয়, মই আৰু মানে মোৰ হেৰি যাব ইচ্ছা আছে কেৰেলাত যাব ইচ্ছা আছে আৰু গোৱাত যাব ইচ্ছা আছে। আপোনাৰ?
অ', মোৰো তেনেকে প্ৰথমতে মোৰ আমাৰ অসমৰ কাষৰে যিটো আছে মিজোৰাম আছে, পিছত সেনেকে নৰ্থ -ইষ্টৰ যিবোৰ ষ্টেট আছে ছি ছিকিম হওঁক, মণিপুৰ হওঁক আপোনাৰ। অৰুণাচল প্ৰদেশ হওঁক, সেইবোৰ ঠাই প্ৰথমতে ফুৰিবলৈ মন আছে।
এতিয়ালৈকে অসমৰ ক'ত ক'ত গৈ পাইছে?
হয়, অসমৰ মই ন গাঁও গ'লো, পিছত আপোনাৰ আ শিলচৰ চাইডত গ'লো। আৰু তেনেকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰো কিছুমান ঠাইত গ'লো। আৰু কামৰূপৰ যিহেতু অ' মেট্ৰ' ৰুৰেল দুইখনৰ ঠাইৰে বহুত জেগাত গ'লো তেনেকে।
হয়। আপুনি অ' নগাঁওত কি চালে?
নগাঁওত যিখন আমাৰ বৰদোৱা থানখন আছে ন! আৰু মহা মৃত্যুঞ্জয় মন্দিৰটোও আছে তাতেই। অ', চ' সেই দুখনতে গলো। প্ৰথমতে আমি তেনেকে অ' ৰাতিপুৱাই ওলালো ঘৰৰ পৰা। ওলাই পিনে তেনেকে প্ৰথমতে আমি বৰদোৱা থানখনত গ'লো। গৈ পিনে তাত নতুনকে পাৰ্ক এখনো খুলিছে আপুনি গম পাইছে চাগে?
হয়, হয়।
হয় তাত গ'লো। গৈ পিনে তাত মে তেত তেকেন তেনেক চাই পিনে হেৰি কৰিলোঁ নই মহামৃত্যুঞ্জয় মন্দিৰটোত গ'লো।
হেল্ল'!
হেল্ল'!
হয়, হয়, শুনিছেনে?
হয়, হয়।
অ', হেল্ল!
হেল্ল!
হয়, হয়, শুনিছেনে?
হয়, হয়, শুনিছোঁ।
হয়, হয়, আৰু তেনেকে আপুনি গম পাইছে চাগে মানে নগাঁৱত যিখন বৰদোৱা থানত যিখন নতুন পাৰ্ক খুলিছে তাত আমাৰ অসমৰ ৰ'ম বস্ত্ৰ পৰিধান কৰি যাব লাগে বা যিটো আমাৰ অ' তেনেকে সাংস্কৃতিক‌
হয়, হয়, আমি মই জানামতে তাতে আমি মেখেলা চাদৰ যাবলে মানে সন সন্মতি আছে মানে, আমি মেখেলা চাদৰ পিন্ধিহে যাব লাগে চাগে ন?
হয়, হয়। মানে যিবোৰ এলাউ নকৰে।
হয় অকল মানে পৰম্পৰাগত সাজপাৰ হে মানে হেৰি কৰে, পিন্ধিবলৈ দিয়ে তাতে ন!
হয়, হয়। মই ভাবো এইটো এটা ভাল পদক্ষেপ হয়, সেইটোৰ দ্বাৰা আমি আমাৰ পৰম্পৰাটো ৰক্ষা কৰিব পাৰো ন?
হয়, হয়। এইটো এটা আচলতে বহুত ভাল পদক্ষেপ লৈছে চৰকাৰে বা তাৰে প্ৰশাসনিক বিষয়াই। কাৰণ আমি দেখিছো আমাৰ কিছুমান ধৰ্মীয় জেগা আছে তাত মানে দেখিছো কিছুমান মানুহে মানে উম, পিন্ধিব নলগা কাপোৰ পিন্ধি আহে। যেনেকে আমাৰ মানে উম বেলেগ দেশৰ কাপোৰ ৱেষ্টাৰ্ণ জোনবোৰ কাপোৰ আছে। সেইটো এটা মানে দেখিবলে মানে যদিও আমি এইটো মানে যাৰ যি ইচ্ছা পিন্ধিবলে হেৰি আছে, আৰু মানে, ফ্ৰীডম আছে, কিন্তু মানে আমি আচলতে এটা উম, জেগাটো চাই কেনেহে আমি আমাৰ সাজ পাৰযোৰ ধাৰণ কৰিব লাগে। কাৰ যেনেকে কি মন্দিৰৰ নিচিনা জেগাবোৰত আমি আচলতে আমি আমাৰ অ'আমাৰ পৰম্পৰাগত সাজ-পাৰ পিন্ধাতোৱে উচিত বুলি মই ভাবোঁ আৰু।
হয়, হয়, ঠিক কৈছে। আৰু আপুনি কি ভাব মানে ভ্ৰমণ ধৰি লওঁক, আপোনাৰ ধৰি লওঁক বহুত ধৰণৰ ভ্ৰমণ আছে। যেনেকে বহুতে পাহাৰিয়া জেগাত যাই ভাল পায়। আৰু কোনোবা তেনেকে উম, বীচ বোৰত যাই পাই বা নদীৰ পাৰত যাই ভাল পায় বা সাগৰত। পাৰত যাই ভাল পায়, তেনেকে আপুনি কি ভাল পায়? ক'ব জনাবচোন।
অ' মই এতিয়ালৈক। কে মানে মই সাগৰ এতিয়ালৈকে সাগৰ চাই পোৱা নাই বাৰু। কিন্তু মোৰ বহুত ইচ্ছা আছে, আৰু মনত যে এদিন কে কেতিয়াবা সাগৰ চাবলৈও যাম, বাকী মই পাহাৰত গৈ বহুত বেছি ভাল পাওঁ। মই কেইবাটাও ট্ৰেকিং কৰিলোঁ পাহাৰত আৰু। মোৰ ভাইটি মই পাহাৰত। তেনেকে পাহাৰৰ ওচৰৰ ঠাইবোৰতো যাই ভাল লাগে আৰু। চাহ বাগান অসমত যিহেতু বহুত চাহ চাহ বাগান আছে ত' চাহ বাগান চাই। এনেও বহুত ভাল লাগে ত' মই পাহাৰত গৈ পাইছোঁ। বহুত বেছি ভাল লাগিছে মোৰ আৰু। যাবলৈ ইচ্ছা আছে মানে এৰে আৰু। কেতিয়াবা এনেকে চান্স পালে মই আকৌ যাম আৰু। বাকী সাগৰ চাম কেতিয়াবা যেতিয়াই পাৰোঁ আৰু চাম।
হয়, হয়, নিশ্চয়, হয়।
আপুনি গৈ পাইছেনে সাগৰৰ পাৰলে?
নাই, নাই, ময়ো এতিয়ালৈকে গৈ পোৱা নাই বাৰু বাত আশা কৰিছোঁ মানে ভৱিষ্যতে নি নিশ্চয় যাম। তেনেকে সময় সময় বা তেনেকে গতিখিনি মিলিলে তেনেকে যাম বাৰু।
হয়, হয়, ম আচলতে আমি মানে ভ্ৰমণ কৰাটো বহুত দৰকাৰ আমাৰ কাৰণে। কাৰণ এইটো ভ্ৰমণ কৰিলে আমাৰ মানে মানসিক। ভাবেও আমি বহুত মানে। উম, এটা ভাল হেৰি কৰিব পাৰোঁ আৰু। মানে ভাল ফিল কৰিব পাৰো যেনেকে কি আমি বহুতো সুখ ফূৰ্তি কৰিব পাৰোঁ, ফূৰ্ত্তি কৰিলে আমাৰ মন বোৰ সুখী হৈ পৰে ন?
হয়, হয়, ঠিক কৈছে আৰু যেনেকে আপুনি ক'লে পাহাৰত গৈছে, বা ভাল পায়। পাহাৰত যিহেতু যাওঁ, আমি খোজ কাঢ়ি যাওঁ সেইটো আমাৰ শাৰীৰিক দিশতো ভাল হয়, সেইটো বস্তু।
হয়, হয়, সেইটোৱে আমাৰ মানে। এনেকে ফুৰিব গ'লে কি হয় আমি মানে। বেলেগ মানুহখিনিৰ লগতো মিলিব পাৰোঁ। আমি বেলেগ জাতিৰ বিষয়ে জানিবও পাৰোঁ। আৰু লগতে আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য। দুইটাৰ কাৰণেই ভাল হয়নে?
হয়, হয়, বা সিহঁতৰ আমি যিবোৰ আমাৰ বেলেগ বেলেগ। খাদ্য হয়, সিহঁতৰ সেইটোৰ লগত পৰিচিত হওঁ। আৰু বহু ধৰণত মানে আমি ভাবোঁ। মানে তেনেকে মানুহ কিমান চিন্তা পোল লাইফ জীয়াব পাৰে সেইটো আমি অভিজ্ঞতা কৰিব পাৰোঁ।
সেইটোয়ে যেনেকে কি মোৰ মানে এটা অভিজ্ঞতা মই মানে বহুত। এটা ভাল মানে শিক্ষা পালোঁ। আমি যেনেকে আমি বহুত মানে হেৰি। নিজৰ জীৱনটো লৈ বহুত বেছি আমি মানে কমপ্লেইন কৰি থাকো, এইটো বেয়া হ'ল, সেইটো বেয়া হ'ল। কিন্তু মানে। এনেকে পাহাৰে পৰ্বতে গলে দেখো মানুহবোৰে কিমান কষ্ট কৰি তাতে। বাস কৰি আছে তাতে। হেৰি নাপাওঁ, আমি বিজুলী নাপাওঁ, তাৰপিছত পানী দি দিগাৰ হয় কেতিয়াবা কিছুমানৰ তাৰ পিছত দোকান। তাৰ পিছত দোকান, খোৱা বস্তু সেইবোৰৰো অভাৱ হয়। কিন্তু তেনেকেই কষ্ট কৰে মানুহ, মানুহ খিনিয়ে তাতে মানে জীৱন অতিবাহিত কৰি আছে। ত', আমি মানে তাৰ পৰা শিকিব পাওঁ ন যে, আমাৰ মানে চবৰে মানে জীৱনটোত আচলতে বহুখিনি মানে বস্তু ভগৱানে দি দিছে। ত', আমি মানে ইমান কমপ্লেইন কৰিব নালাগে আচ আচলতে ন!
হয়, হয় ঠিক কৈছে আপুনি। আৰু আপ, হয় আৰু আপুনি জনাবচোন, আপুনি মানে আ, যিহেতু ভ্ৰমণ কৰিবলে আমি গাড়ী ব্যৱহাৰ কৰো। বা পানীৰ দ্বাৰাও আমি ভ্ৰমণ কৰো। নাও ব্যৱহাৰ কৰোঁ। ও', জাহাজ এ', হয়। ওৰো পিছত। উৰাজাহাজো আমি ব্যৱহাৰ কৰোঁ। আপুনি কোনটো ভ্ৰমণ কৰি ভাল পায়। বা ক'ত ক'ত ভ্ৰমণ কৰি পালে?
অ', মই এতিয়ালৈকে হেৰি, উম হেৰি, ক'লে ন আপুনি! জাহাজত গৈ পাইছো। গাড়ীত গৈ পাইছো গাড়ী, মটৰ, স্কুটি বাইক। তাৰপিছত, তেনেকে মই এৰ'প্লেনতো গৈ পাইছো। কিন্তু মোৰ এতিয়ালৈকে মানে, মোৰ বাইক অকণ গয় মই বেছি ভাল পাইছোঁ, আৰু মানে বাইকত গ'লে, যেনেকে আমি মানে, গোটেই মানে বতাহ আহে ন! বতাহটো পাওঁ। মানে মোৰ বহুত বেছি মানে ভাল লাগে, আৰু বাইক ৰাইড কৰি। ত', মই বাইকতে হয়। এতিয়ালৈকে চবত কে ভাল মই বাইকতে পাইছোঁ। আপুনি জনাবচোন, আপুনি কিহত কিহত ভ্ৰমণ কৰি পাইছে? আৰু অ', উম কোনটো আপোনাৰ চবতকে বেছি ভাল লাগে?
হয়, মই তেনেকে ক'ব গ'লে মই গাড়ীৰে পাইছোঁ। পিছত আপোনাৰ, ৰেলেৰে পালো। আৰু ও', যি মানে তেনেকে জাহাজতো উঠি পাইছোঁ। যিবোৰ আমাৰ নদীৰ নদ, নদী যিবোৰ চলে ন! সৰু সৰু উৰাজাহাজ থাকে যে, এইবোৰ।
মানে নাও কৈছে আপুনি?
হয়, হয়, হয়। উম, সেইবোৰত উঠি পালো। তেনেকে, আৰু যিহেতু এৰপ্লেইনত উঠি পোৱা নাই এতিয়ালৈকে।
হয়, হয়।
হয়। ঠিক আছে। আপুনি ক'লে, আপুন হয়, কবচোন?
ত', আপোনাৰ কোনটো বেছি মানে আ, ব্যৱহাৰ কৰি ভাল পাইছে আপুনি?
মই গাড়ীতোৱে ভাল পালো বাৰু। যিহেতু, আমি বিভিন্ন ধৰণৰ চি এ প্ৰাকৃতিক দৃশ্যবোৰো চাই যাব পাৰো।
হয়, হয়, হয়।
হয়, আপুনি ক'লে, আপুনি বাইক ভাল পায়। বাইক চলাব জানেনে আপুনি?
হয়, মই জানো অলপ-চলপ। কিন্তু ইমান বেছি ভালকেও নাজানোঁ। অ', যদিও ভাল পাওঁ, তো মই মানে উম, এই বেলেগে চলালে মানে মই এনেকে বাইকত উঠি ভাল পাওঁ বাৰু। কিন্তু ভালকে এতিয়ালৈকে চলাবলে মই মানে, শিকিছো যদিও মানে, ইমান বেছি ভাল নহয় আৰু। মানে, ইমান বেছিও ভালকে নাজানো। কিন্তু মই উম, চেষ্টা কৰিম যেন, মই ভৱিষ্যত আৰু ভাল ভালকে চলাব পাৰো আৰু। ভালকে শিকিব পাৰো। ঠিক আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিল। ধন্যবাদ।
হয়, হয়, ধন্যবাদ।